হেল্ল' কি কৰিছে
এনেই আছো তুমি? অ বাকী খবৰ ভাল অ মোৰো ভালেই ভাত খালা তুমি? মও খালো। কিহৰ লগত খালা
আ আ
অ কৰবাত গৈ আছা নে কি?
নাই নাই যোৱা মোৰ চাগে ফেন খনৰ পৰা চাউন আহিছে ন, এতিয়া পাইছা নেকি
হা
এতিয়া আহিছে নেকি চাউণ্ড টো
এতিয়া নাই আহা বাৰু
অ অ কোৱা কি কৰি আছিলা?
মই এনে ৰাস্তা ফালে আছো।
তোমাৰ ঘৰ ক'ত
মোৰ ঘৰ পিছত কম দিয়া কনটেক
অক কিবা পঢ়ি আছ নে?
পঢ়ি আছোঁ ইলেভেনত
বাৰ তুমি ফাৰ্ষ্ট ইয়েৰ পাইছাগৈ মানে এবাৰ মেট্ৰিক দিছা? মই এবাৰ বি এ ছিক্স ছেম ফাইনেল দিছোঁ
অ যে ঘৰত কোন কোন আছে তোমাৰ?
উম আমি ছোৱালী তিনিজনী মা দেতা
অ
তোমালোকৰ ঘৰত কেনেকে কোন কোন আছে?
আমাৰ ঘৰত মা দেউতা আৰু বা আছে আৰু মই উম বাকি মা হ কত গ'ল?
মাহত আছে ঘৰত বহি আছে চব মানে ইমান গৰম হৈছে ন এতিয়া চবেই আৰু মানে গৰমত ক'তনো কি কৰিব কাম চাম কৰি পেলাই আৰু চব পৰি আছে
উম চবৰ ফালে বহুত কৰ্ম
উম ইয়াৰ আগততো বেছি ইমান গৰম নাছিলে ন জুন মাহত পিছত জুন মাহৰ প্ৰথম কেইদিনতো বৰষুণেই দি থাকিলে তাৰ পিছত লাহেকে ৰ'দটো দিছেহে এতিয়া উম বৰষুণতটো ৰাতি দিছে বাৰু
অ
তোমালোকৰ সেইফালে বৰষুণ দিছেনে
আৰুফালে ৰাতিপুৱা দিছিল ৰাতি নাই দিয়া বাৰু
আহ
ৰাতিপুৱা এনেকুৱা জোৰ চে দিছে কি আজি বৰষুণ এৰিবই ভাবিছিলো কিন্তু পিছত এৰিলে ৰ তত দিছে বহুতষ্ট।
নাই নাই ৰ'দ নিদাকে নাথাকে এই দিন ৰ'দ দিবই। পানীটো তুমি অলপ থবাচোন অলপ দেৰি পিছত ৰ'দত পুৰা গৰম হৈ যায়।
অ।
ফুৰিবলে নাই যোৱা নেকি এতিয়া চামাৰ ভিকেশন।
নাই যোৱা যাম বুলি ভাবিছো অৰুণাচল যাম
অৰুণাচল যাবা অৰুণাচলত পানী হৈ আছে নহয়
আহ নহবা শ্বিলং যাম তুমি ক'ত যাবা
নিজালৈকে ভাবাই নাই মইতো এইটো ক'তো নাযাওৱে বাৰু ঘৰতে থাকো
কিয় বা নোযোৱা।
যাবলে মানে আহ পইচা লাগে আকৌ লগৰ লাগে যোৱা লগত লাগিল হয়
অ লগৰ নাই নেকি
লগৰ তেনেকে লগৰ থাকেই কিন্তু ক'ত যোৱাৰ লগৰো এনেকা নহয় যে অ কৰ'বাত যাবা নেকি কি বুলি সুধিলে মানে ঘপকে যাম বুলি কৈ দিয়া টাইপৰ নহয় মানে
আহ
মই কোনোবাই মোক কোনোবাই ক'ৰবাত ফুৰিব লগ ধৰিলে আকৌ মই যাওঁ যাওঁকৈ থাকোঁ
অ যোৱা যদি আমাৰ লগত যাব পাৰা শুনিছা
নহয়
যাবা আমাৰ লগত
মানে কি হেৰিহে মই অৰুণাচল ফুৰিছোঁ মেঘালয়ে ফুৰিছোঁ
অ শ্বিলং যাও বলা
অ সেই শ্বিলঙে কৈছোঁ
অ আকৌ নোযোৱা আৰু মানে?
উম। যাম এই হেৰি মেঘালয়লৈ যাবলৈ পইচা লাগে নহয় বহুত মানে তোমাৰ এনেকুৱা হয় নহয় তুমি গ'লে মানে দুবাৰ দুবাৰ যাবলৈ নথবা মানে বহুত দূৰ দূৰ থাকে ন এবাৰ গ'লে মানে এবাৰ এবাৰতে চব চাই আহিব লাগে মানে আগৰ পৰা তুমি চাই থবা যে কি কি ক'ত চাব আছে?
অ সেনেকে যাম বুলি ভাবিছো লগৰ তিনিজন মান যাব আৰু।
মাত্ৰ লগৰ তিনিজনীমান?
উম আৰু আছে কৈছো।
তাত আমি যেতিয়া গৈছিলো ন নৱেম্বৰ টাইমত তেতিয়া মানে কি হয় বৰষুণ নিদিয়ে তেতিয়া অকণমান ঠাণ্ডা দিন হৈ থাকে যে।
উম।
তেতিয়া মানে তাত উম পানী শুকাই -শুকাই থাকে ন ঠাণ্ডা দিনত, ত মানে আমি ন শালিকাই চাইছিলো পানীবিলাক ন শালিকাত আছে মানে ম ৱাটাৰ ফলটোত মানে অকণ কম পানী কম পানী হেৰি হয় কিন্তু ছেভেন চিষ্টাৰ ফলটো গোট গোটেইটো শুকাই আছে মই দেখিয়ে নাপালো যে ছেভেন চিষ্টাৰ ফল মানে গমেই নাপামো যে সেইফাল পানী আহে বুলি। সেইটো যে এটা ৱাটাৰফল হয় বুলি গমেই নোপোৱা, ইমানেই মানে শুকাই থাকে।
উম। আমি মানে প্ৰথম যাম আৰু।
অঁ। ভাল লাগে বোৰ ভাল লাগে তাত গৈ।
অ আচ্ছা।
তুমি আগতে অৰুণাচল আহিছা?
অৰুণাচল যোৱা নাই বাৰু? তুমি কেইবাৰ মান গৈছা অৰুণাচলত?
তিনিবাৰ মান গৈছো নেকি।
উম।
আমাৰ এইফালৰ পৰা মানে এই এটা চাইডত ইমান দূৰ নহয় এইটো চাইডে।
অ আমাৰ ফালৰ পৰা ওচৰে হয় অৰুণাচল কিন্তু তেও যোৱা নাই আমি।
অঁ অঁ এই তাত যাবলৈ মানে ধৰা গাড়ী লাগে আৰু নিজৰ হয় নাই হয় কোৱা? নিজৰ গাড়ী লৈ যাব লাগে। উম, নিজৰ গা - গাড়ী লৈ গ'লেহে ফুৰিব পাৰিবা, এনেইটো তাত লাইন গাড়ীতনো যাব। সেইবিলাক জেগাত নিজৰ ঘৰৰ মানুহৰ লগত যাবলৈ ভাল।
উম লগৰ লগত যাম মানে এবাৰ।
লগৰ লগত যাবা? আজিকালি মানে ভিতৰত থাকি থাকি ফুৰিব মন নোযোৱা হৈ গ'ল আৰু এতিয়া ভিকেশ্যনত কিবা এটা কৰিব লাগিব। এনে এনে কে নাথাকো মানে কিবা এটা কৰিম। হেল্ল'?
অ কোৱা, শুনি আছো?
ভিকেশনত বোলো কিব এনে নাথাকোঁ, কিবা এটা কৰিব লাগিব।
উম।
আৰু মোৰ এনে এনেকুৱা বতৰত ফুৰিব যাব মন নাযায়, নৱেম্বৰ মানত ফুৰিব ভাল লাগে। কিন আমাৰ এইফালে আকৌ তেতিয়া ঠাণ্ডা হৈ থাকে। কিন্তু অৰুণাচল সেইফালে আমাৰ সেইফালে তেতিয়া অলপ ঠাণ্ডা পৰে। কিন্তু অৰুণাচল এইফালে আকৌ বহুত বেছি ঠাণ্ডা পৰি যায় নহয়। টাৱাং চাৱাং যাম বুলি ক'বলে তেতিয়া বহুত য তুমি নি উম
পিছে তুমি বিজনেচ কৰা নাই এতিয়া?
অঁ নাই কৰা মই এতিয়ালৈকে মানে চিলাই কৰিছোঁ হে।
চিলাই কৰিছা। অহ মই ক পুৰা বিচনেছ কৰিম বুলি ভাবিছো এবাৰ।
হয় নি। আজিকালি ছোৱালী হও হও ছোৱালী বহুত কিবা কিবি কৰিব শিকিলে, কৰেও। আমাৰ ঘৰৰ ভণ্টি এজনী আছে ইমান ধুনীয়াকৈ তাই বেগ বনাই, বেগ বনাই পেলাই গতিকে
অ আমাৰো আছে এজনী মানে হেৰি ঊলৰ পুতলা বনাই আৰু
অ। ময়ো সেইটো শিকিবলে মন আছে মানে ইমান ভাল লাগে। কষ্ট বহুত লাগে। কিন্তু আমাৰ ওচৰতে বা জনী ইমান ধুনীয়াকে বনায়। তাই সেইটো এইটি ৰুপিচত দিয়ে মানে যিটো বস্তু। কিন্তু এনে অনলাইনত সেবিলাক চাব গ'লে আকৌ ওৱান ফিফটি, টু হাণ্ড্ৰেড লৈ লয়। মানে কিন্তু আমি মানে কি হয় তাই এইটী মানত লয় নহয় হান্দ্ৰেড মানত লয়। এতিয়া সেইটো বস্তু আমি মানে ডাইৰেক্ট পইচা দি ল'বলে বেয়া পাওঁ। কিন্তু যেতিয়া অনলাইনত দেখো তেতিয়া সেইটো সস্তা বুলি ভাবি পেলাই আমি ল'বলে যাও মানে সেনেকুৱা টাইপৰ আমা।
অহ অঃ।
অ তাত কষ্টও বহুত লাগে বহুত মানে চকু ভাল হৈ থাকিব লাগিব। চাব লাগিব, ধ্যান দিব লাগিব।
উম মোৰ দ্বাৰাটো এইবিলাক নহবই।
অ আৰু মানে সেকে বহুত ধৈৰ্য লাগিব আৰু সেইবিলাকত।
উম। এবাৰ প্ৰথম কৰিছা। কাপোৰৰে বিচনেছ কৰিম বুলি ভাবিছো আৰু। তাতে চাদৰ মেখেলা, জীন্স, টপ আৰু ল'ৰা মানুহৰ চাৰ্ট।
তুমি দোকান খুলিবা?
অ।
অ দোকান অ ইনভেষ্ট কৰিব লাগে ন এইবিলাকত ন এতিয়া। জিনন্সটো অকলে এটা আনিলে নহ'ব ধেই আনিব লাগিব টপটোৱে আৰু এটা কাৰণে ভাল যে আম তোমালোকৰ এতিয়া তোমা লোকৰ সমান ছোৱালী বিলাকে এতিয়া যে জানে যোনে কি ড্ৰেছ পিন্ধে এতিয়া মানে ছোৱালী এতিয়া ল'ৰাবিলাকে কেনেকুৱা টাইপৰ কাপোৰ পিন্ধিব ভাল পায় হয় নে এতিয়া মাইকী মানুহৰ পত মানে কিটো ভাল লাগিব পিন্ধিলে তেনেকুৱা টাইপৰ এতিয়া চাব জানে মানে
উম
এতিয়া বহুতো মানে এতিয়া বিজনেছ কৰা বহুতো মতা মানুহে ধৰা নেজানে আগৰ দিনৰ যে ছোৱালী মানুহৰ এতিয়া কি কেনেকুৱা টাইপৰ বস্তু ট্ৰেনণ্ডিঙত আছে পিন্ধে এতিয়া।
উম
ছোৱালী বিলাকেতো চব জানে কিন্তু ছোৱালীখিনিয়ে যে এতিয়া কি পিন্ধে কেনেকুৱা টাইপৰ কি বস্তু পিন্ধে লৰা বিলাকে কি পিন্ধিছে।
উম চ আৰু কোৱা
কোৱা হেল্ল' শুনিছো কোৱা
হেল্ল'
হেল্ল' হেল্ল শুনিছা
অ শুনিছো কোৱা অ কোৱা খুৰিক টানি আছোঁ নেযায় এনেকৈ ঠিঅ হৈছে। অ খাওঁ খাই ভাল পাওঁ বাৰু তুমি
খাওঁ খাই ভাল পাওঁ কিন্তু ইমান বেছি নাখাওঁ
অ আমিও ইমান বেছি নাখাওঁ আৰু কেতিয়াবা কেতিয়াবা খাব যাওঁ ওচৰতে আছে দোকান
গ'লেহে খাওঁ নহ'লে এনেই এইবিলাক পইচা বৰবাদ হয় নে কোৱা মানে নিজৰ হেল্থো বেয়া হয় আকৌ পইচাও বৰবাদ হয়। তাৰপিছত ভুকো ভুকো পুৰা ভালকে ন নমৰে
উম ঘৰত বনাই খোৱা নে এনে কিনিব যোৱা আৰু
উম এই কেতিয়াবা মন গ'লেহে মানে খাবলৈ যাওঁ এনেই মানে ধৰা ওলাই গ'লেই যায় নাখাওঁ মানে ওলাই ওলাইতো গৈ থকা হয় কিন্তু মানে যে ওলাই গ'লেই যে। খাওঁ যে সেইটো নহয় মানে কেতিয়াবা খাব মন গ'লেহে খাওঁ এনেই নাখাওঁ।
অ আমাৰ কেতিয়াবা খাব মন গলে
ঘৰতে বনোৱা বনাব জানা নেকি বনাই ভাল পোৱা।
ম'ম' খাই ভাল লাগে ন সেইকাৰণে
অ ম'ম' খাই ভাল লাগে কিন্তু ম'ম' খ মম' ম'ম' বনাইছিলো ইমান ভাল নবনে দোকানৰ লেখা কেতিয়াও নহয়।
অ নহয় বাৰু
আৰু তাই মানে এতিয়া সিহঁতি দোকান দি কাৰণে তাহাঁতে গোট দিনটো কষ্ট কৰি বনাই ন এতিয়া আমি আক অ গোটেই দিনটো বৰ কষ্ট কৰি বনালে আকৌ ম'ম'কেইটা খাব বেয়া হ'লে বেয়া লাগে ন খায়। ভাল নালাগে হয় ন ইমান কষ্ট এনেই যায় তাতকে খিনি খুৱাই ভাল।
কিনি খুৱাই ভাল হয়টো।
তোমালোকে তুমি বস্তু বনাই ভাল পোৱা।
অ ভাল পাওঁ বাৰু
বনাব জানা।
উম জানো তুমি বনাব জানা।
মই বনাব জানো আৰু কিবা কিবি ইমান বেছিও নহয়।
অ মইও ইমান বেছি নাজানো মাংস বনাব জানো। ডালি অ। দালি, ভাত, ভাজি বনাব পাৰো।
অ তুমি পাৰাইতো তুমিতো এতিয়া ফাৰ্ষ্ট পাৰাইতো চব।
পিছে দিয়া হ'ব দিয়া ন।
অ অ ৰ'বা দেই অ ঠিক আছে দিয়া।
অ।